হল শুনা পাইছ
অ পাইছো কোৱা।
কি কৰি আছা পিছে তুমি এতিয়া।
মই শুই উঠিছিলো ৰবা শুই উঠিকিনে চাহ তাহ খালোঁ।
চাহ খালা
অ তুমি এ চাহে বিস্কুট তেদিয়া খালো বিস্কুট খালো কল খালো
অঁ মই তোমাৰ সেই চাহ চাহ খালো চাহ বিস্কুট খালো ময়ো তোমাৰ সেতোকাৰনে আৰু কি বুলি কয় একছলি তাই ৰাতিপুৱাটো তোমাৰ দেৰি হ'ল মানে দেৰটা মান বাজিল দেৰটা দুটা বাজিল যোৱা কালি মানে ম ষ্টৰৰ পৰা আমাক কি পন পনিৰ দি আছিল আৰু অফাৰত। তোমাৰ কি বুলি কয় এক কেজিৰ পণীৰ এশ তেইশ টকা আৰু অ চ' এনেক মানে এক কেজিৰ পনিৰ এশ ত্ৰিশ টকা দি আছিল চ দুই পেকেট মান আনিলো আৰু ত পইচাটো মই আজি মানে এ যিনটো ৰাতিপুৱাৰ পৰা ফোন কৰি আছে কিবা ষ্টৰত কিবা ইটো হৈছে ইটো হৈছে তাত মই এইটো ঠিক কৰিটো ঠিক কৰিলো তাৰপিত মানে মৰ্নিং ৰাতিপুৱা মোৰ থাকে ন ডিউটি আজি মোৰ ইভিনিং আছে আজি যোৱাকালি ইভিনিং আছিল ত কি বুলি কয় এই তাক মানে কলো আৰু মোক ফোন কৰিছে কিবা পইচাটো দিব লাগে পিছ বেংকিং কৰিব ন তাই উঠলো উঠি কেনে আৰু ভাবছো কি দেৰি কৰি উঠিম বুলি ভাবিছো কি ফোন কৰিছে কেনে যাই কিনে পইচাটো দিলো ষ্টৰত যাই জমা দি আহিলো দি কেনে সেইনে তোমাৰ উ সেইকাৰণে নহলে অকমান আৰু দেৰিক উঠিলো নহলে ইমান দেৰি কি হৈছিলো কালি ৰাতি অ অফাৰ দি আছে ব আমাৰ মানে মই য'ত দিয়ক কাম কৰো ন ডিউটি কৰো মানে জব কৰো আৰু স মানে তোমাক বু দি এক কেজিৰ পনীৰ ওৱান টুৱেন্টি থ্ৰী আমুলৰ পনীৰ
হয় নেকি
উম এক কেজি তাকে দুদিন পোগেট লৈ আহলো আৰু মান আৰু মাজতে তোমাৰ কিছুমান বস্তু আছিল এই পাৰ্চ অ দিছিল এভথিং বস্তু মানে শুনা পাইচা ন কি কৈছো
আহ
আহ মানে এ মানে তোমাৰ আহ যিমান বস্তু আছে আৰু হা এ কি বুলি কয় যিমান মানে এই তোমাৰ ধৰি লোৱা এই বহুত কিবা কিবি বস্তু আছিল খোৱা বস্তু মানে বাকী যিমান বস্তু আছিলে আৰু ষ্টেচেনেৰী হক হোম কেয়াৰ স্কিন কেয়াৰ এইবিলাক যিমান বস্তু আছিলে আৰু হা টয়লেট টয়লেট চ কৰা সেইবিলাক এইবিলাক চ পাৰ্চেন্ত অফাৰ দি আছিল বে মানে তুমি অ এশ মানে যিটো তোমাৰ যিটো তোমাৰ এম আৰ পি পাইছে চাগে ন তাৰ পৰা পৰা এ ই। টি মাইনাচ কৰি দে মানে কিবা এটা বস্তু যদি এশ টকা প্ৰাই চিধা চিধি সটো বিশ টকা দিয়ে আৰু কিবা এটা বস্তু দুশ টকা লিখা আছে এইটো চল্লিশ টকা দিয়ে আৰু এই মাজতে কেইদিনমান আগতে অ উম সাত সাতদিন মান এসপ্তাহত আৰু এসপ্তাহৰ কথা আৰু এতিয়াও মায়ে ঘৰত আমিতো মইতো বহুত বস্তুছো বিশ্বাস কৰা এই পাৰফিউম কিন্তু যিটো উগালিস্তানৰ পাৰফিম যে থাকে যে ম এইবিলাকৰ দামতো বহুত বেছি যিবিলাক মানে এশ ত্ৰিশ টকাকে কিনিছো এশ হাণ্ডাৰেদ এমেলটো
এই ইবাৰ অফ অফাৰছ থাকে কবাচোন মোক মওঁ কিবা কিবি কিনিব লাগিব
হেই মানে অ' কম দিয়া, মই ভাত পোৱা নাছিলো ন' চ' মানে বিশ্বাস কৰাই ইমান মানে পাহৰৰ নিচিনা দাম কমাই নিচি মানে মানে কি কবা তুমি মানে ই বহুত দাম কমাই দিছিলে। মানে একছবি এইবিলাক কিয় কৰে জানা তুমি নাই এতেও বহুত ৰাজ সোমাই আছে ৰাজ, ৰাজখিনিও মই ইতহে গম পালো ৰে' এইবিলাক মানে কিয় কৰিছে আৰু মানে অ মানে কিয় জানা মানে একচেলি এই মানে এইবাৰ। আমাৰ, আমাৰ কোম্পানীৰ নামটো তুমি জানাই ন' চ' উল্লেখ নকৰো আৰু আৰে ৰিলায়ন্স হ' ৰিলায়ন্স মানে ৰিলায়ন্স যিটো তেল কণচ তেল ধা তেলত মানে বহুত অভাৰ প্ৰফিট হৈ গৈছে চ' তাতে আৰু বহুত মানে ব্লেকৰ পইচা কমাই আছে, চ' এইবিলাক মানে কি বুলি কয় তোমাৰ উ এই সবিলাক কৈচাই হোৱাইট কৰিব কাৰণে কি কৰিছে জানা এইগিলা আমাৰ যিমান দ আছে ডাকচৰ বিলাক আছে হা ড শ্ব'ত বিলাকাৰ মানে কি এইটটি পাৰ্চেন্ট অফ দি দিছে চব বস্তুত পাগলৰ নিচিনা কাষ্টমাৰ তোমাৰ বিল নিদিয়ে কেতিয়াও আৰু বিল দিলে পাব ক'ৰবাত যদি ভিডিঅ' -চিডিঅ' বনাই চছিয়েল মিডিয়াত আপলড কৰি তেতিয়া কি হ'ব বাচি যাব ন'। চ' এইগিলা তলে তলে আমাৰ মান মানে আমাৰ মানে ষ্টৰেজষ্টৰে গৈছিল আৰু তাতে বিল ষ্টাফ ফে লৈ লও তাৰে ওচৰে ওচৰে মানুহ আৰু দি দি তাতে খতম কৰিব নৈ কামাৰ এণ্টও মাননা বুলি কৈ দিছে স হবা মানে এনেকা ইমান অফাৰ আৰু তুমি এটা বস্তু কোৱা যিটো বস্তুৰ দাম এশ টকা সটো বস্তু বিশ টকাত দি আছে ত কাৰ পীন পৰি আছে। তোমাৰ যিকোনো বস্তু এম আৰ পি তোমাৰ এম আৰ পিৰ পৰাো তোমাৰ চেল হয় ন। বা পাঁচ দশ টকা এটা লেচ হৈ যায় কমাই দিয়ে দোকানী বিলাকে হয় নে নাই? এই কটো বস্তু তোমাৰ বিশ টকাত দি আছে। যিটো বস্তু এক হাজাৰ টকা সেইটো বস্তু তোমাৰ দুশ টকাত দি আছে। চাবা যিতু বস্তু পাই এক হাজাৰ টকা এই টাইই চাৰফ হা আঠ কেজিৰ সিটো চব প্ৰাইজ এক হাজাৰ টকা ঠিক আছে আৰু তুমিটো জিঅ' মাৰ্টত তোমাৰ প্ৰাইচটো হয় তোমাৰ অ কি বুলি কয় আঠশ থাৰ্টি ছিক্স মান লয় আৰু হা ৷ ঠিক আছে মানে চেল কৰে কিন্তু ওচৰত দুশ টকা দি আছে মই নিজে লৈ আছো দুশ টকাত৷ আ আঠ, আঠ কেজি, আঠ কেজি। অ' বৌ কমিবা নিশ্চয় ওলালে ক অ কম হয় কম আৰু আৰু অ আৰু ৱাইডচ আৰু তোমাৰ চাবোন যে আছে চাবোন ডেটল চাব ডাঙা - ডাঙা মোটা মোতটোো যিহেতু পিচ পঞ্চাশ টকা। ফিফটি ফাইভ নে ছিক্স চেভেণ্টি এনেকা লিখা আছে হা। তে এনেকা বান্দুল থাকে ছ ছয়টা থাকে, সেইটো বিশ্বাস কৰা মই আশী টকা আনি
বাহ।
ষাঠি টকা মানত আনছো সেইটো তিনিশ টকাত ষাঠি টকা হয় ন' ফাই এইটটি পাৰ্চেন্ট চ' ষাঠি টকা আনছো বিশ্বাস কৰা ৱাইলডষ্টনৰ পাৰফিউম ক্ৰীম আনছো তাৰপিছত তোমাৰ আৰু কি লেকমি যে তোমাৰ চানস্ক্ৰীণ থাকে যে
অহ-অহ
লেকমি চানস্ক্ৰীণতো জানাই, যিটো প্ৰাইচ তোটে লিখা থাকে চাৰিশ, চাৰে চাৰিশ এনে ইউজ কৰি পাইছ না পোৱা নাই কিতাবা
নাই-নাই মই নকৰোঁ ছানস্কিন ইউজ আমাৰ বাহতে কৰে মই নকৰো।
কি কৰে আৰু হা
উম।
কি কয় বিশ্বাস কৰা চানস্কিন তোমাৰ চাৰিশৰ পৰাে আছে মই এইগিলাক কিমানত দিছি জানা আশী টকাত না সত্তৰ টকাত দিছে। মানে এনেকে পাঁচটা, চাৰিটা মান আনছো মানে মই মোটামুটি তুমাৰ ইপিনে দুই হাজাৰ ইপিনি এক হাজাৰ, তিনি হাজাৰ টকা বস্তু আনিছো। আৰু তিনি হাজাৰ টকাৰ একচুৱেল প্ৰাইচ কিমান জানা তেৰ নে চৈধ্য হাজাৰ টকা ৷ হাবা দুই হাজাৰ টকা বস্তু দিছে মানে এটো একচুৱেল ভেলু দহ হেজাৰৰ হয়৷ তুমি যিটো বস্তু দহ হাজাৰ টকাত পাবা। মান যিখিনি বস্তু কিনা যায় তাতে এখিনি বস্তু দুই হাজাৰ টকা তোমাক ঠিকে আছে। হাবা মানে আঠ হাজাৰৰ প্ৰফিট তোমাৰ ৷
বা বহুত ভালে অফাৰ চলিছেোন কেইটয়া চলিছিল অফাৰটো?
উ যোৱা সাপ্তাত চলচিল অফৰটো এনকা ।
অ' এইবাৰ পে চললে কবাচোন আমাৰো এই বস্তু লাগে ন এইবিলাক
কিবাৰ কিনিবি তোমাৰ এ ফুটছেকক্টৰৰ হ'ব মানে বিস্কুট চিচকুট
অহ অ ক'বাচোন সেইগিলাখান, সেইগিলাখান ক'বাচোন
মানে খোৱাা বস্তুে এইবিলাক প্ৰফিট হব ততে কবা লাগবো ৰবা তোমাক, মানে এতিয়া তুমি তেতিয়া তুমি ল'ব পাৰিবা আৰু বস্তুবিলাক
ষ্ট'ৰত যায় কিনবা লাগিব না? না হোম ডেলিভাৰী হয়?
ন তোমাৰ ধিকা তুমি স্তৰত যে কিনিব লাগব
হয় নেকি?
অ ষ্টৰত যাই কনিবা লাগে
ক' ক'ত ভিজিট কৰিব লাগিব তোমালোকৰ ষ্টৰ?
হা উম' তুমি তো এই তৰ ত মৰ আছিল তুমি একবাৰ আহিছিলা যে তাৰপিছত এ আমাৰ এ এই ফ্ৰিজৰ দোকানখন যে আছে যে
অ অ।
তাৰ পৰা আৰু তোমাৰ ধৰি লোৱা আহ উম ছয়শ মিটাৰ হ'ব আৰু তাৰ পৰা।
আগত যাবা লাগবো।
চিধা ৰাস্তা। তাৰ পৰা আমি চিধা যাব লাগে, ছয়শ মিটাৰ মান হ'ব।
আমি য'ত গৈছিলো চাগে ইফালে মন্দিৰটো যে আছে এইটো
অ মান কি বুলি কৰ গম পাইছোঁ গম পাইছোঁ অ সেইপিনে তাৰ ছয়শ মিটাৰ দূৰ যাব লাগে আৰু বুজি পাইছা ছ মানে তাৰ পৰা ছশ মিটাৰ যেতিয়া দূৰ যাবা তাতে হব আৰ তাকি তোমাৰ পিছে কেনেকুৱা চলি আছে নতুন ছেম
মোৰ ভালে চলি আছে দে।
এ কলেজৰ অহ অ' খবৰ ভাল ভাল। কলেজৰ এছাইনমেণ্ট দিছিলে কৰি আছোঁ ৰবা, আজি চাবমিট কৰিব লাগিব।
কি এছাইনমেণ্ট দিছা নো, কথা কব নৰা
এ টপিক মানে এম কমৰ আমাৰ চেকেণ্ড চেমৰ, চাৰিখন কিতাপ আছে নে চাৰিখন কিতাপৰ এছাইনমেণ্ট দিছে।
মানে অ আত্চ্ছা কৰ মানে নিজে আহ মানে কেনেকুৱাও মানে কুৱেশ্যন কি? কি মান কেনেকুৱাটা কুৱেশ্যন মানে?
এইবিলাক এই কুৱেশ্যন বিলাক লিখ খিনিব দিছে মানে এখন ছাবজেক্টৰ পাঁচটাকে কুৱেশ্যন দিছে টেন মাৰ্কৰ। সেই সেইবিলাক লিখি লৈ যাব দিছে, পাঁচটাকে কুৱেশ্যন এখন চাবজেক্টৰ চাৰিখন চাবজেক্ট দিছে। সেইবিলাক লিখিলো ৰ'বা, আজি চাবমিট কৰবা লাগবো।
কলেজত যাই জমা কৰিব লাগিব।
অ অ কলেজত যাই দি আহিব লাগিব।
কেতিয়া যাবা পিছা তুমি?
কলেজত অলপ দেৰিকে যাম, দুটা মান বজাত যাম, এ ৰিচিপট এখনো দিব মাৰ্ক টো মানে দুটা টান বজাতে থাকে তেনে নাযাৰা ন ঘৰৰ ওচৰতে না কলেজখন।
উম, কিমান দূৰ হয় তোমাৰ ঘৰৰ পৰা মানে কিমান?
আহ এক কিলোমিটাৰ মান হয়।
উম, তোমালোকৰ অকমান ওপৰত আছে ন অকমান উঠিব লাগে আৰু, আৰু
এ। অ পাকা ৰাস্তা বোৰত। ঘৰলৈকে গাড়ী চাড়ি আহে, অটো চটো পৰা ঘৰলৈকে আহে চাৰি চকিয়া আহে।
মানে চাৰি চকা, তাৰি চকা আৰামচে গুচি যায়। তুমি যে লিংকি চিংকি যে দিলিভাৰীত কি অ কি বুলি কয়। অ অ অৰ্ডাৰ দিয়াৰ পৰা ঘৰলে দিব আহে আৰু।
অ ঘৰ। ঘৰলৈকে নাহে। অলপ এ অলপ নামি যাওঁ আৰু এনে আমাৰ ঘৰৰ পৰা।
অ অ অ
অলপ নামি যায়। এনে ক'লে আহে, কিন্তু এ আহিব নিদো আৰু ইমান ওপৰলৈকে আহ অলপ নামি যাওঁ তল- লৈকে।
তুমি এনে মেক্সিমাম কি অহ বস্তু কি অৰ্ডা, অৰ্ডাৰ দিয়ে নেক-
নাই নাই কেতিয়াবা অৰ্ডাৰ দিও, এনেতো আমি বজাৰ কৰিব যাওঁ, এইবিলাক বিশাল ৰিলায়েন্স এইবিলাক।
ৰিলায়ন্স তোমাৰ এইখনত কিনে ন এই তোমাৰ। উসয় নগৰ খনত কিনা, তাতে বহুত বহুত কম কিছুমান কমত দিয়ে ন বহুত।
অ তাৰে পৰা সিমান কিনা নাযায়। বিশালৰ পৰা বেছিভাগ কিনা যায়। মানে মাজে মাজে হে ৰিলাইন চত যা।
মোক মেমে কৈছিল আমাৰ এছেমথৰ মেনেজাৰে কৈছিল আৰু পৰ তুমি ইয়াতে দুবছৰ কৰা, দুবছৰ কৰা পিছত তাতে তোমাৰ, এ ৰিলায়াঞ্চত তোমাক মই স্ক্ৰীণশ্বট দিম ভালকে। অ ডিপাৰ্টমেণ্ট মেনেজাৰ হিচাপত দিব মানে এখপ। পাৰ্থৰ টিম মেনেজাৰে ডিপাৰ্টমেণ্ট মেনেজাৰ দিব আৰু, ধৰি লোৱা এ কিবা এটা চেকচন ধৰী লোৱা ফুদ চেকচন টো আৰু, ধৰি লোৱা এ স্কিন কেয়াৰ ছেকচন খিনি আৰু। তাৰে মানে মানে দিপাৰটমেন্ত মেনেজাৰ। তাৰে এভৰিঠিং মই হেল্প কৰিব লাগিব। ধুৰন্ধৰ চোৱা কেইজনমান মানু থাকো আৰু দুজন মান, মানে সেনেকে মখ কৈছিল আৰু তাৰপিচত মাও চেলাৰ তেলাৰি কেনেকুৱা? চেলাৰী বেছি নহয় বাইছ হাজাৰ, তেইছ হাজাৰ, মই ভাবলো নাই অৱ দুই বছৰত থাকিম তাপিছত। তাৰপিছত দুই বছৰ ত চেলাৰি কিমান, তেইছ হাজাৰ চৌবিছ হাজাৰ বোলে।
অ।
কথাটো কিছু হৈ পৰে ন এতিয়া।
আহ
এ সেইকাণে সেইকাণে ভাবছো আৰু কি বুলি কয় নকৰো বুলি। ৰিলাইন্স হেৰিতে ওচৰত আচৰিত দুবছৰ কৰা পিছত চৌব্বিছ হাজাৰ দৰমহা কাই যাব আৰু। দুইবছৰ আগ্ৰীম দুইবছৰ আগ্ৰ পিছত চৌবিছ হাজাৰ দৰমহা। ও নাযাও আৰু এইটো। এ মই বিশ্বাস কৰা নেক্স মান্থ আগষ্ট মানত মই ৰিলায়েন্সতে যাম। ৰাখ যা মিল বাস্কেট। তাতে তোমাৰ তিয়েল হিচাপত জইন কৰিম?
অ, তিয়েল অহ।
তিম লিদাৰ আৰু অ তিম লিদাৰ তাপিছত। ততে মই এক ডেৰ বছৰ এক্সপিৰিয়েঞ্চ লৈ মই চিধা বেলেগ বেলেগ কোম্পানিত জাপ মাৰিম আৰু। মানে একচুৱেলি কি জানা, এটা বেছ তুমি এটা জাগাত যদি পাৰ্তিকুলাৰ কাম কৰি থাকা ন চেলাৰী এক্সট্ৰা জানা বহুত কম কমকে বাঢ়ি থাকে। তোমাৰ যদি প্ৰমোচনো হয়। বাইচাঞ্চ তুমি এটা নৰ্মেলী কাম এটা কৰিছা, তাত প্ৰমোচন ত তোমাৰ ছুপাৰ ভাইজাৰ হল। তোমাৰ এক দুই হাজাৰ টকা পা পাৰব, চুপাৰভাইজাৰ পৰা এতিয়া তুমি টিয়েল হবা, ঠিক আছে কিবা